হ'ব, অ', শুনিছোঁ।
উম, কি খবৰ আপোনাৰ?
অ', ভালেই। আপোনাৰ?
মোৰো ভালেই দিয়ক। কি কৰি আছিলে?
এ এতিয়া খাই বৈ লৈ অকমাণ আৰাম কৰিব ওলাইছিলোঁ, তাৰ পিছত বোলোঁ কল এটা কৰি লওঁ, খবৰ এটা লৈ লওঁ।
হুম, হুম। অ', হয় দিয়ক। এনে ভাত খালে?
অ', খালোঁ।
কিহে দি খালে?
ভাত মানে কাচকলৰ পিটিকা বনাই ছিলোঁ। তাৰপিছত আকৌ দালি তাৰপিছত ছোৱালীজনীয়ে কলৰ তাই খাইছে হেৰি কৰি খোৱা কণী আৰু আলু মিহি-মিহিকে কাটি এ তেলতে ভাঁজি দিলোঁ আৰু।
ছোৱালীজনীয়ে এনে যি তি নাখায় ন, মাছ মাংস ইমান নাখায় নেকি ন ছোৱালীজনী?
নাখায়, মাছ-মাংস নাখায়।
অ'।
আমাৰজান ভাইটীক পৰিলে বাপেক মইহে খাওঁ আৰু।
কিয়, মাছ-মাংস নাখায় যে কিয় ছোৱালীজনী? অ', হয় নেকি? খোৱা-বোৱাত মানে ৰাপ নাই মানে তাই।
নাই, নাই। খোৱাৰ প্ৰতি ইমান ৰাপ
আলু ভাজি বনাই দিলেই হ'ল আৰু আলু ভাজিকে খায়ে আৰু মানে। মই নাই এয়া বনাই থৈ আহিছোঁহে, ঘৰৰে মানে লাও আগ আছিলে যে। লাও আগ
আপুনি কি খালে?
এই ঘৰৰ বোলোঁ লাও আগ আছিলে যে ৰঙালাও আগ। খায় নে আপোনালোকে? সেয়া মিহি-মিহিকে মানে কাটি পেলাই ভাজিছে। তাৰপিছতে আ অ' সেয়া লাও আগ আকৌ কঁঠালৰ গুটি সাৰ দি পেলাই মাছৰ লগত জোল। সেয়াই আৰু বনাইছে।
এতিয়া খাই ভাল লাগিছে চাগে?
অ', খাই ভালেই লাগিছে, সেনেকে খাই ভাল লাগে মানে, গম পাইছে নে? এতিয়া গৰমত যে, ইমান মানে মছলা, চছলা খাই থাকিব মন নাযায়।
কল পচলা, কল পচলা খাবচোন গৰমত এ, আচাৰ দি বনাম। কি খাই? বহুত ভাল লাগে।
কল পচলাটো মানে হেৰি যে ৰবচোন, কল পচলাটো এনে মই কলাই মাহৰ লগত খাই পাইছো দেই। কলাই মাহৰ লগত খাই ভাল লাগে, কলাই মাহটো খাইছেনে এনে আপুনি?
কলাই মাহটো আজিকালি পোৱাই নাযায়, বজাৰতহে বিচাওঁতে, বিচাৰওঁতেহে পোৱা যায়।
অ'। এনেই কলাই মাহটো খাবচোন, কলাই মাহটো মানে সিজাই লৈ পেলাই কল পচলাৰ লগত খাই বহুত ভাল লাগে।
হয়।
তেনেকৈ, নহ'লে কলাই মাহৰ চাটনিটো খায়ো ভাল লাগে। বেয়া নালাগে, উম, সেই তেনেকে খাব লাগে গম পাইছে, ইমান গৰম, নহ'লে আপুনি কি খাব আৰু, দালি, ভাত তেনেকে বনাই পিটিকা, চিটিকা লৈ
তেনেকেই খোৱাতোৱে ভাল দিয়ক, বহুত বেছি গৰম পৰিছে, একেদিন অকমান আজিতেও অলপ ৰ'দ টো নাই যদিও গুপ, গুপকে গৰমটো আছে।
অ', ক? বহুত গৰম পাইছে, আমাৰ এপিনে বৰষূণ পৰি আছে, আপোনালোকৰ বৰষূণ পৰিছে নেকি? অ', বৰষুণ পৰি পৰে মানে, মাতটো অকনমান সৰু, সৰুকে আহিছে।
অ', অ', হয় নেকি? আমাৰ আকৌ এইফালে বৰষুণ নাই। আপোনাৰ, পুৰা হেৰি, মানে হেৰি হৈ আছে।
বহুত সময় পৰা গোলা, জোপা পৰি আছে।
অ', অ', অ- অহ'।
অ', নাই, আমাৰ নাই, এইফালে মানে ক'লা পৰি আছে বাৰু, হেৰি ডাৱৰটো ধৰি আছে। কিন্তু বৰষুণ অহা নাই, আহিব চাগৈ অলপ পিছত, যিহে আৰু বতৰ, এই বৰষুণ এই ৰ'দ হয়নে নহয়?
পুৰা হেৰি পোৰা আহিছে এতিয়া।
অ', হব বৰষুণ আহিছে আৰু, সেয়াই বৰষুণতটো কি ক'ব ব' এই আহে, এই নাই, বৰষুণটো থাকেই আৰু দিয়ক ন'?
এতিয়া, এতিয়া, , হা?
উম, ছোৱালীজনী কলেজ গ'ল?
অ', কলেজ গল।
অ', অ', কলেজত এতিয়া তাই তেনে আৰু
অ', অহ', গৈছোঁ উম। হয় দিয়ক, হয়, হয়, কেইটা চেমিষ্টাৰ গ'ল তাই, এতিয়ালৈ আপোনালোকৰ তাই?
তই এতিয়া হেৰি দুটা ছেমিষ্টাৰ যাব আৰু, এইটো পৰীক্ষা দিলে। তাৰপিছত আকৌ, হৰি আকৌ বতানিক ফেশ্বন।
অঁ অঁ, বুটানীত লৈছে ন। অঁ কিবা এটা
সেইবিলাকে বেছি হেৰী থাকে আও।
হয় দিয়ক। আপোনালোকৰ গাঁৱৰ পৰিৱেশত এনেও গছ গছনিৰ পৰিৱেশৰ বিষয়ে বেছি জানিব পৰা যায় হয়। গাঁৱৰ পৰিৱেশতটো ইমান ধুনীয়া যিহেতু, খেতি কৰি থাকে এতিয়া পথাৰত। অঁ, থাকে সেইটো কাৰণে।
অঁ, সেয়াই। সেইটো কাৰণে, আমি মই মাজতে যাওঁতে দেখিছোঁ গোটেইকে চবে খেতি কৰিয়ে আছে ন সেই খিনিসময়ত আপোনালোকৰ তাত। খেতি মানে আও একদম অঁ। সেইটো হয়।
এ কঠীয়া কঠীয়া পাৰিচিলে কঠিয়াবিলাক বুঢ়া হৈ গলে যে আকৌ হেৰি আকৌ ৰোৱা ৰুব নোৱাৰিম। ক যে সেইটো কাৰণে এতিয়া পানী দিয়ে ৰোৱা পীয়াকে মা।
অ, সেয়ে ক পানীতটো নহ'লে অকমান অসুবিধা এটা হয় দিয়ক খেতি বা তি কৰা নহয় জানো মানুহ বিলাকৰো পানীতোতো বিশেষকে দৰকাৰ ন খে
অঁ, হেৰি মাজতে বহুত বৰষূণ হৈছিল পানী হৈছিল। এতিয়া মানে বহুত দিন হ'ল ৰদ কি আছে যে পানী নাই, সেইটো কাৰণে এতিয়া গুখিনি মেচিন লগাই এতিয়া ৰুৱাটো লগাই আছে, আৰু যদি দেৰি কৰে তেতিয়া কঠীয়া নাপাব ব কঠীয়া বিলাক মানে কি গাঁঠিৰ গাঁঠিৰ লাগি যায়। হে গাঁঠি লাগিলে মানে তেতিয়া আৰু নিমকতে আৰু লগালেও নহয় আও।
অঁ, এনেই এনে যে এতিয়া কঠিয় বিলাক যে মানুহে যে কৰে হয়। সেই কঠিয়াপা বেচনে বাৰু বেচিব পায়নে বেচনে?
অঁ বেচিব পাৰে কিন্তু
বেচিব পাৰে ন।
কিছুমানে হেৰি কৰে নিজৰ গৰু থাকিলে তাৰপিছত হেৰি কৰে, অঁ উম এ কঠীয়া যেতিয়া মানুহৰ চাৰিব তেতিয়া বহুত দামত বেছিব পাৰে যত ধৰি লোৱা দুটকা তেতিয়া মানে পাৰি পেলাই বেছিলে তেতিয়া চাৰিশ টকা পায়। দুশ টকাৰ লাভ।
বেছি হে, অ দুশ টকা লাভ হয় সেনেকে কে মানে বেচে আৰু সেইটো মানে ধান লৈ পেলাই কঠীয়াটোৰ দাম বেলেগ বেলেগ হয় চাগ ন, নে একেই?
হয় ক ধ ল ধৰি লও জহা ধানৰ জহা ধানৰ
অঁ, উম।
বৰা ধানৰ দাম বোৰ বেলেগ, তাপিছত আকৌ খ ওল মানে খলে মানে নিসিজে। সাপটো
অ'। চবৰে দাম বিলাক মানে বেলেগ বেলেগ, উম-উম।
অ', তৰা পৰা বুলি কয় সেইটো মানে অকমান মোটা, মোটা
অ'।
অ'-অ' হয় দিয়ক।
শুনিলে মানে
উম, অ'। অ'-অ', হয় দিয়ক, হয় দিয়ক, উম। অ', তেনেকৈয়ে কৰে আৰু, মানে সেইয়া মাটি মানে আপোনাৰ যদি বেছি থাকে ভাল আৰু। সেই মাটি যদি বোলে আপোনাৰ বহুত খিনি আছে, ভাল হয় আৰু। কাৰণ ধৰি লওক, বেলেগৰ কাৰণেও আপুনি কঠিয়টো দি পেলাই বেচিব পাৰে যেতিয়া ন, এবাৰ বে সিচি লোৱাৰ পিছত সেয়াতে আপোনাৰ কামখিনিও কৰি ল'ব পাৰ, ইমানখিনীটো কঠীয়া দৰকাৰ নহয় যিহেতু।
হয়-হয়, এনেয় আপোনালোকৰ পিনে খেতি নকৰে নেকি?
নাই নাই, আমাৰ এইফালে খেতি মানে, আমাৰ যিখিনি মাটি আছে সেইখিনি মানে আধি কৰে যে, আমি ইমান খেতিলৈ যোৱাই নাযায় মানে, আধি আধি দিয়ে আৰু তেওঁলোক কে, সেই সেনেকুৱা, ধৰি লও বিঘাত ধৰি ল যদি বোলে হেৰি হয়, মানে খৰচ পাতি আমি একো নিদিওঁ। তেওঁলোকে ধৰি লওক খেতিখিনি কৰিলে কৰিলে, কৰি লৈ পেলাই ধৰি লওক যদি বোলে খেতি ভাল হ'ল, তে তেতিয়া বেছি দিয়ে, কেতিয়াবা যদি খেতি বোলে বেয়া হয় তেতিয়া কম, এতিয়া বৰষুণ দিনত আ আপোনাৰ খেতি কেতিয়াবা বেয়া হয় নহয়।
অ', কেতিয়াবা বেয়া হয়, যোৱা বছৰ এতিয়া, হয়, যোৱা বছৰ এতিয়া পানীৰ কাৰণে খেতি নহ'লে।
নহ'লেই অ', তেতিয়া চাৰি মোন নে কিমানকে দিছে দেই।
নিজৰ কাৰণে একো খতি হোৱা নাই।
উম। তেতিয়া সেইবাৰ ধানটো ভাল নহ'ল কাৰণে আপোনাৰ একবিঘাত, চাৰি মোন মান দিলে। চাৰি মোন দিছে। তেনেকুৱা কৰিছে আৰু, আচলতে সেইটো খেতিটো মানে উম-উম, সেইটোৱে, অ', দিছে। ছে, খেতি হোৱা নাই যে, অ', তেওঁ দিছে আপোনাৰ। অ', সেইটোৱে, কিনো কৰিব এতিয়া ন, দিছে
আপুনি অকমান লৈ
অ'।